হেল্ল'। হেল্ল'। অ, নমস্কাৰ শুনা পাইছে মাতটো, হেল্ল' মাতটো শুনা পাইছে? নমস্কাৰ, গুড মৰ্ণিং।
গুড-গুড। বাকী ভাল, ৰাতি গধপ
অঁ, ভাল, এই আমি অ, অ।
মাতটো নহয় অলপ কাটি-কাটি আহি আছে। অ, অ, ৰাতি বৰষুণ দিছিল। এতিয়া আকৌ শুনা পাইছোঁ।
হয় না?
কোৱা বাইদেউ, বাকী হয়, কওক।
অ, কি কৰি আছে এতিয়া?
এই য ব্ৰেকফাষ্ট কৰি কিনি আছো। আপোনাৰ এই যোগা যোগাসনৰ বিষয়ে অকণমান কওকচোন।
যোগাচোন? একচুৱেলি মই যোগা কৰোঁ অ। মই মানে যোগা কৰোঁ চ' অলপ মানে অলপ, অলপ বেছি নহয়। অলপ এক্সপিৰিয়েঞ্চ আছে আৰু ঠিক আছে, চ' কি হয় ন যোগ আৰু ব্যায়াম আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে অতি উপকাৰী আমি জানোৱে। নাহ, কিন্তু কি হৈ পৰে নহ সকলো মানুহে সকলো ধৰণে কম বেছি পৰিমাণ জটিল যোগাসন বা ব্যায়াম কৰিবলৈ সক্ষম নহয় কিন্তু। আজি মই যিটো কৰি আছো কোনোবা কৰিব নোৱাৰে, কোনোবা যদি আৰু ভাল কৰি আছ মইও কৰিব নোৱাৰো না, চ' এইটোয়ে অলপ বেছিমান কৰি মানে কৰোঁ আৰু।
হয়।
আপুনি কৰেনে?
অ হহে যোগাসন লোৱা নাই বাৰু, এ এবাৰ শিকিছিলো মই এ আ চুৰিয়া নমস্কাৰ বুলি আছিলে।
চুৰিয়া নমস
নমস্কাৰটো এইবাৰ হয়, শিকিছিলো তৌ এতিয়াতো বৰ্তমান বতৰটো কেতিয়াবা বেয়া হয়। ইয়াতে মই চূৰিয় নমস্কাৰ কৰিব নোৱা আৰো এই বতৰটো বেয়া হয় না, একদম মানে আমা নে কি বুলি কয় মুকলি পতাৰত হ'ব লাগে, তেতিয়াহলে বেছি ভাল হয়। চুৰিয়া নমস্কাৰ। আপুনি এনে যোগাচন টো ক'ত হয় এনে মুকলি পতাৰত কৰে নাইবা কনোবাত তেনেকা হলৰ ভিতৰত, না ৰুমৰ ভিতৰত।
না মই কিন্তু ঘৰতে কৰো অ।
হয়।
অ, মই মানে যোগাসনটো মানে বাহিৰত কৰি দিলে অলপ ভাল হয়। বাহিৰৰ বতাহটো যেতিয়া পাই আমি উশাহ নিশাহ যি লও এটো বেছি ভাল হয়। কিন্তু মানে এনেকুৱা হৈ উঠা নাই আৰু হেইকাৰণে মানে ঘৰতে কৰো।
বৰ্তমানতো বাৰিষাৰ বাৰিষাৰ পৰিবেশ বৰষুণ হয়। এতিয়াতো আপুনি বাহিৰত ঘূৰিব নোৱাৰে ঘৰৰ ভিতৰতে ঘূৰিব লাগি হয়। ঠিক আছে এনে য অ, য নিৰ্বাচনটো আমাৰ ভাৰতত হয়তো হেইটো ৰাষ্ট্ৰীয় দি কি বুলিও ঘোষণা কৰিছে একৈশ একৈশ জুন আছিলে নেকি সেই দি বস্তু যোগাসন দি বস্তু হয় নিশ্চয় এইটো সেইটো ভাৰত চৰকাৰে যেনে আমাৰ আহ ভাৰতীয় মানুহৰ সুসাস্য কামনা কৰি ত' হেইটো এটা টা মানে যোগাসন দে বুলি ৰাখি দিলে আৰু যোগ যোগ ব্যামটো কৰিব লাগে সকলোৱে কম বেছি পৰিমাণে সু স্বাস্থ্যৰ
এইটোৱেই আজিকালি মানে কি সময়ৰ অভাৱত বহু মানুহ মানে দীৰ্ঘদিন ধৰি এইটো যোগাসনটো কৰিব বা ব্যায়াম কৰিব নোৱাৰে কিন্তু মানে এইটো আমাৰ ৰাতিপুৱাৰ কাৰণে অলপ সময় যোগাসনত দিব লাগে। হয়নে নহয় আমাৰ স্বাস্থ্যটো আমাৰ হাততে আছে নহয়।
হয়।
সেইটোৱে সেইটোৱে মই অলপ চেষ্টা থাকে মই সদায় মানে ৰাতিপুৱা বিশ মিনিটৰ পৰা ত্ৰিশ মিনিটলৈকে মানে দিব ঐ নিজৰ
আপোনাৰ লগতে আপুনি আপোনাক সমাজৰ কাৰণে কিবা যোগাচনৰ বিষয়ে কিবা ক'ব নেকি?
সমাজৰ কাৰণে যোগাসন চাওক মানে মই এইটোৱে ক'ম যে যোগাসনৰ যে গুৰুত্বটো ইমান বেছি ঠিক আছে মানে যোগাচন ইমান দৰকাৰী হয় জৰুৰী হৈ পৰিছে আ, আজিকালিৰ বাবে আমি মানে ইমান বিজি আজিকালি ব্যস্ত থাকো নহয় ঠিকআছে। আৰু কি হয় আমি অফিচত কাম কৰোঁ। এইটো চিটিং জবে হয় বেছি সেইটো কাৰণে মানে যৌগা বা মানে যিকোনো ধৰণৰ ব্যায়ামটো কৰা বহুত দৰকাৰী হৈ যায়।
হয়।
হয়নে নহয়?
হয়।
এইটোৱে মানে আৰু হেল্ল' মাততো শুনা পাইছে অ' অলপ অলপ কাটি কাটি আহি আছে নেটৱৰ্ক ইছু হ'ব নেকি?
অ', ত' আ, শুনা পাইছোঁ ভালকে
হেল্ল'
হয় শুনিছে নে অ', চাগে নেটৱৰ্ক ইছ্যু।
অ', অ', এতিয়া শুনা পাইছোঁ।
হয় কওক।
আপুনি আপুনি সূৰয় নমস্কাৰ কৰিছে না?
হয়।
অ', কেনেকুৱা কৰিব পাৰে মানে কেইটা কৰিব পাৰে তাতে?
মই এ এটাই শিকিছোঁ এ এখন এখন কৰি মানে উঠাই কি নি
অ' অ'।
এখন পৰি মানে এ এখন পৰি মানে এখন ভৰি সহায় মানে সহযোগত এখন মানে এ থৈ খিনি মানে বট চাইড ইয়াৰ এ এটা পিহোৱাৰ পিছত এটা এৰাশৰ পিছত এটা বাকী আপোনাৰ যি পিনে মানে সূৰ্য উঠে সি পিনে মানে নমস্কাৰ এটা দি খিনি মানে বহুত সময় থিয় দি থাকিব লাগে। দীঘল দী ল উশাহ নিশাহ ল'ব লাগে। ত' তেনেকা তেনেকা কৰিছিলো।
অ'। এইটো কিন্তু বহুত বহুত গুৰুত্ব হয় মানে আমি যেতিয়া যোগা কৰোঁ নহয় তেতিয়া মই উশাহ নিশাৰটো বহুত ভালকে চাব লাগে। কেতিয়া উশাহ ল'ব লাগে কেতিয়া মানে এৰিব লাগে এইটো বহুত ইম্পৰ্টেণ্ট হয় তাতে।
হয়
তেতিয়া মানে কি হয় যোগাটো আমাৰ আৰু বেনিফিট হৈ যায়।
হয়।
আৰু ভালকে কাম কৰে। চ' এইটোৱে অলপ অলপমান মানে এক্সপিৰিয়েন্ঞ্চ আছে আৰু।
হয়
মই কিমান দিম মই আহ কিমান পাঁচ বছৰৰ পৰা অ কৈ অ মানে মই পাঁচ বছৰৰ পৰা কৰি আছো, যোগাটো।
হয়। আপুনি কৰবাৰ অ কৰবাৰ পৰা শিকিছিল নে না ইন্টাৰনেটৰ পৰা শিকিছে?
শিকা নাই নাই নাই নাই শিকা মানে এনে টিভিত অ মই তাৰপিছতে কৰিছো, উম আজিকালিতো এইটোয়ে ভাল নহয় আমি বহুত মানে সহজে এইবোৰ শিকিব পাৰো ইণ্টাৰনেট তৰ জৰিয়তে।
হয়।
ত আমি সেইটো বাৰু যোগাসনটো আমি সকলোৱে কৰিব লাগে সেইটো এটা বয়সৰ ভিতৰত লিমিট থাকে নে নে আ আহ যিকোনো বয়সৰ মানুহে যোগাসন কৰিব পাৰে।
নাই নাই চাওক এটা মানুহ এজন মানুহ যদি অ' তেওঁ যদি বিছ বছৰ তেওঁৰ বিছ বছৰৰ পৰা যদি যোগা চন কৰি আছে ঠিক আছে তে তেওঁৰ যে তেতিয়া বয়স আচী হ'ব অ, তেতিয়াও তেওঁ থাকিব আৰু তেতিয়াও তেওঁ যোগাচনটো কৰিব পাৰিব। বুজিছে আমাৰ যেনেক কে বাকী যে জিমত মানুহে যে যায় অ, জিমত যে যাই উম, আমি কিন্তু যোন মানুহে মানে আছেই সত্তোৰ এনেকুৱা হয় তেওঁলোকে কিন্তু জিমটো সদায় যাব নোৱাৰে বহুত কম সংখ্যক মানুহ থাকে যোনে যায় আৰু কৰে এইটো কিন্তু মানে ভাল নহয় ক'বলগ য় হলে কিন্তু যোগাটো কি হয় যোগাটো আমাৰ কেতিয়াও বেয়া নকৰে সদায় ভাল কৰে ত' এজন মানুহ যদি বিছ বছৰত পৰা যোগাটো কৰি আছে, তেওঁ আশী বছৰ তেওঁ, লকে তেওঁ কৰিবই পাৰিব, তেতিয়া তেওঁ ইমান ফিট থাকিব স্বাস্থ টো ইমান ভাল থাকিব। তেওঁ একদম নিশ্চয় কৰিব পাৰিব আৰু কৰিবও লাগে।
হয় আৰু জিমটো মানে অ অকণমান আৰু এক্সপেঞ্চিভ হয় আৰু সকলো কাৰণে হয়তো সম্ভৱ নহয় কিন্তু য়গাটো আপুনি এবাৰ শিক শিকি লোৱাৰ পিছত, মানে সেইটো অহ, ভাৱ ভংগি মা যিটো কৰিব লাগে যোগাসনত সেইটো কৰি থাকিলে আপোনাৰ সু-স্বাস্থ্য হৈ থাকিব। ত' আপোনাৰো জি জিমত গ'লে জিমত আৰু সেই যে জিমোৰ বস্তু বিলাক আপুনি যে কিনিব ইমান সামৰ্থ্য নাই। সাধাৰণ মানুহ কাৰণে।
আৰু আপুনি যদি সদায় গৈ কিনি তাতে, গৈ গৈ থাকে তাতে এটা মানলি এটা ফ্ৰী থাকে সেইবিলাক দিবৰ কাৰণে, আৰু যিটো আপোনাৰ দাইট দাইট মেইট্ৰেন কৰিব লাগে, সেই দাইট বিলাক যেনে চাব ধৰিলক আপোনাৰ সেইটো কণি খাব লাগে, কিবা অহ, মানে বহুত প্ৰটিন জাতীয় বস্তু খাব লাগে। হয়। ত' তেনে মেইট্ৰেন কৰা হাত হয়। সাধাৰণ মানুহৰ কাৰনে সম্ভৱ নৈ ন হৈ নুঠে। সেইকাৰণে য়গাচনটো মোৰ হিচ হিচাপত বেষ্ট আৰু সকলোৱে কৰিব পাৰে, ঘৰত বা যিকোনো য'ত আপুনি যাওঁক আপুনি চাপৰ্জ ধৰিলো আপুনি ক'তবাত ফুবলৈ গ'লে কিন্তু যোগাচনটো যে
উম'।
আপুনি তাতো কৰিব পাৰে।
অহ', অহ' এইটোৱেই জিমটো যাতে কৰিব নোৱাৰো কিন্তু অহ। য়গাটো কৰিব পাৰিব আৰু চাওঁক যেনেকে এতিয়া মই টিভি চাই পেলাই কৰি আছো। ঠিক আছে ইণ্টাৰনেটৰ এইটো, মই চাই পেলাই মই য়গাটো কৰিছোঁ। কিন্তু আজি যদি মই জিম কৰিলোহেঁতেন ঠিক আছে মই এনেকৈ ইণ্টাৰনেট চাই পেলাই এইটো কিন্তু সম্ভৱ। হেল্ল'। অহ', অহ'। শুনিয অহ', অহ' চ' এইটোৱে ইমান যন্ত্ৰ থাকে এইটো ইমান বেছি অহ, খৰচ থাকে এইটো যন্ত্ৰণ না আৰু কোনটো যন্ত্ৰ কেনেকৈ আমি ব্যৱহাৰ কৰিম, এইটোও আমাৰ ইমান আইডিয়া নাথাকে নহয়।
হয়।
চ' এইটো কাৰণে মই য়োগাটো বেষ্ট বুলি ভাবোঁ।
ঠিক আছে সেইটো য়োগাটো কন্টিনিউ কৰক আপোনাৰ সু-স্বাস্থ্যৰ অহ' মানে ভালে ভালে থাকক।
অহ' ধন্যবাদ দিয়ক ধন্যবাদ।